হেল্ল'।
অলপ শুনিছা মাততো বহুত কমকে আহিছে।
হা?
মাততো বহুত সৰুকে আহিছে শুনিছা?
অ', এইটো কাইৰাত মাততো সৰুকে আহে।
আচ্ছা আচ্ছা।
উম'।
কৰ পৰা কৈছে?
মই গুৱাহাটী।
হাটি ক'ত?
আজাৰা।
মোক কোৱা তুমি।
উম?
মই গুৱাহাটীৰে অ', দিছপুৰ চাইড।
অ', তোমাৰ ঘৰ কত?
স্কুল স্কুল।
দিছপুৰ?
উম।
এ ভালেই ডিছপুৰ আহাখিনিতো ভালেই।
মাকছম।
উম', এনে কি জব কৰা?
বৰ্তমান আহ টিচাৰ হিচাপে সোমাইছো স্কুলত আপুনি?
মই কুম্পানীৰ চুপাৰভাইছাৰ।
হয়। বৰ্তমান ঘৰতে আছে।
উম যি গৰম।
অ', হবি কি গৰম দি আছে।
উম', ফেনৰ হাৱা খাই আছো এতিয়া দুটা ফেন দুটা ফেন লগাই দিছিলো।
হয়। চাহ পানী হ'ল নিগিলি।
নাই খোৱা খাম অলপ পিছত, দহ মিনিট মান পিছত খাম।
অ'। সেইফালে ৰাস্তা বনাই থকা শুনিছিলো সবোৰ ঠিক হ'ল নে কমপ্লিট হ'ল?
বনত জাপানৰ মন্ত্ৰীয়ে একদম ৰাস্তা চিক চিকীয়া কৰি দিছে।
নাহে।
এতিয়াত নাহে না।
উম। ৰাস্তা পাতি ভালে বনাইছে চাগে?
উম, কেইদিনমান পিছততো আৰু হেৰি হৈ যাব, নষ্ট হৈ যাব।
নষ্ট হৈ যাব, ইমান সোনকালে সোনকালে বনাইছে।
ত আপোনাৰ হেৰি লগাই দিছে কিবা কয়। বাঁহ লগাই দিছে ইয়াতে অৰিজিনেল বাঁহ যিগিলা কাটি কিনে আনি কিনে ইয়াতে লগাই দিছে।
অ' আচ্ছা। সেইফালে এতিয়া যাম চাম হয় নে, মাজতে তো বহুত যাম বুলি শুনিছিলো।
যাম এতিয়া বৰ্তমান জামটো নাই, মানে যিমানখিনি হৈছে হৈছে আৰু মানে এ বাগিচা খিনিহে পৰি আছে এতিয়া, এতিয়া ৰাস্তা কাম কৰা নাই।
হয়।
ইয়াৰ পৰা খালি হেৰি ফুল গছ বিলাকহে লগাই আছে।
অ' ফুল গছ যোপা লগাই আছে, অ'।
ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি।
দুদিনমানৰ পিছত এইবোৰো গায়ব হৈ যাব।
অ' গায়ৱ মানে কেইদিনৰ পিছতে গায়ব হৈ যাব দহ দিন বাৰ দিন পিছতে গায়ৱ হৈ যাব।
অ'।
আপোনাৰ নামটো?
মোৰ নাম অৰ্জুন কুমাৰ দাস।
আছে।
কি বেংগলি নেকি তুমি?
নহয় নহয়।
নহ'লে?
মই কলিতা নেকি?
অ'। এয়া মানে ঘৰ নে ভাৰা থাকা?
নিজৰ ঘৰ।
আচ্ছা।
বাকী আপোনাৰ ঘৰত কোন কোন আছে?
মই আছোঁ, মা আছে।
আজি টো চাগে অফিচ নাছিল চাগে?
হা?
আজিতো অফিচ পাতি নাছিলো চাগে, কালিৰ পৰা অ' কালিৰ পৰা আকৌ ষ্টাৰ্ট।
উম। মানুহে গ্ৰুপত মে, মেছেজ দি থাকে, এই ইমান থ্ৰী মই কালি ৰাতি বাৰটাত মেছেজ দিছোঁ, এণ্ড ওৱান ফ্ৰী।
এ উপাইতো নাই।
মই ৰাতি, কালি ৰাতি, মোৰ চাৰে বাৰটা এটামানত মেচেজ দিছিলো গ্ৰুপ।
অ', কোনোবাই কৰিলেনে পিছত?
নাই, সবেই টোপনি দিছে তেতিয়া।
উহ, ৰাতি তেনেকে নাথাকেও বাৰু মানুহ।
উম, মই দুইটালৈকে অনলাইন আছিলো।
আচ্ছা।
ঘৰৰ পৰা ওচৰত নে আপোনাৰ জব প্লেচ?
ওচৰতো হয়, কেতিয়াবা দূৰতো হয়, লোকেশ্যন একে নাথাকে। একে নহয়, ডেইলী ডেইলী বেলেগ হৈ থাকে।
আচ্ছা, ঘূৰি থাকিব লাগে মানে।
উম।
ঠিকেই আছে।
উম, তোমাৰ স্কুল ক'ত? কিমান দূৰ?
মোৰ স্কুল উচ, বেছি দুৰত নহয়, তাৰেপৰা অলপমান আছে আৰু। পয়ালেছ বুলি কয় জেগা।
আচ্ছা'। এনেই কামাখ্যাত আহিছিলা নে নাই?
এ অ', অম্বুবাচি?
উম।
অ', নাই, এইটো বছৰ যোৱা নহ'ল, আগৰবাৰ
এইটো বছৰত ভিৰো হৈছে বহুত চাগে।
অ', বহুত, এবাৰ গৈছো, যোৱা বছৰ গৈছো। যোৱা বছৰো বহুত ভিৰ, চব ৰাস্তা বন্ধ চব ফালে মানুহ। একদম ৰাতি হৈ গৈছে একদম। যাওঁতে যাওঁতে, সেইকাৰণে এইটো বছৰ নাই যোৱা আৰু।
উম, উম।
আপুনি গৈছে?
নাই, এইবছৰ যোৱা নহ'ল মোৰ। প্ৰত্যেক বছৰেই যাওঁ, ৰাতি গোটেই টাইম থাকিব ওপৰত।
ৰাতি অলপমান
উম, ৰাতি ভালে লাগে যাই, যাই কিনে ভালে লাগে। ৰাস্তা খালী থাকে।
অ', দিনতটো বাপৰে, তাত থাকিবই নোৱাৰি।
অহ।
নিউজ কিবা ওলাইছে ন, ছোৱালী এটাই ওপৰেদি যাই থাকোতে পানী বটল
উম উম, নিউজ উলাইছে এইটো। কামাখ্যা মন্দিৰ যায় কিনে জুবিনদাৰ চংগ লগাই দিছে।
উম।
চবফালে জুবিন দা।
আজি এইটোৱেই ফাষ্ট কল নে, আৰু কৰিলে দিনত?
মই নকৰোয়ে।
অ। মোৰো বেছি কৰা নাযায় না, কেতিয়াবা আৰু এনে ফ্ৰি থাকিলে।
উম।
বেছি এইবোৰ লাগি থাকিবও নোৱাৰি।
এই দুই টকা, তিন টকা।
আৰু কি ক'লে
হেল্ল' শুনিছে
অ'।
অ'।
বোলো আজিৰ চানডে বুলি কি স্পেচিয়েল আছে
চানডে বুলি আজি কি মোৰ একো স্পেচিয়েল নাই। চানডে কেইটাট।
হা, হা, চাহ- তাহ এনে খালে।
অ', দেখালো বা আজি নাই আজি একদম প্লেন খালো। কৰ্ণী, অমলেট তাৰপিছত ডালি, তাৰপিছত এটা হেৰি, চবজি আৰু লগত নিমখ।
আআহাহ প্লেনে ভাল আজিকালি গৰম দি আছে, নোৱাৰী ইমান।
এক কেৰাহী দালি বনাই থৈছে, বিনদাজ খাই থাক এতিয়া।
তিনি দিন লৈকে।
ঠিকে আছে, গৰম ভাত-দালি।
উম।
আজি এখন হ'লে
কিবা কোৱা পঠাই দিলো।
আপুনি কি, বেংগলী নেকি?
অ'।
মানে আমাও অলপমান হেৰীত গম পায় আৰু। মোৰো গম পাই অলপ।
কথাটোত গম পাই না।
উম, ষ্টাইলটোত অলপ।
ষ্টাইলটো মানে কি, মইতো গুৱাহাটীত নাথাকো না, সেইকাৰণে ষ্টাইলটো গম নাপাই। মানে গুৱাহাটীত থাকিলেহে ষ্টাইলটো চেঞ্জ হ'ব।
অ'।
কাৰণ আমাৰ বিজনি, মেইন ঘৰটো হল বিজনী। আমৰ ইফালে ভাষাটো অলপ বেলেগ হয়।
অ'।
ধৰা গুৱাহাটীৰ ফালে মানুহে কলৈ গৈছা আমাল ক'ত গৈছিলি এনেকা ভাষাটো।
সেইকাৰণে ভাষাটো নিমিলে।
এতিয়া যদি গুৱাহাটীত মই এক বছৰ মান থাকো তেনেহলে অটমেটিকলি এইটো ভাষা আহি যাব।
হুম, হুম, হুম।
বুজি পালে হ'ল মানুহে, মানুহে কথা বুজি পালে হ'ল।
উম।
সেইটোৱে ইম্পৰ্টেণ্ট।
উম।
আজি ৰাতি ৰাতিও
ৰাতিও ভেজ দ, ৰাতি মছলি।
সেইটো খাব ভাল নালাগে যেনেবা।
ভেজ অঁ'। এই মাছখিনি মাছ ভালে কিন্তু মাংস চাংসকে গৰম মাছটোৱে ভাল।
উম।
আমাৰ
এ কালি বহুত খোৱা হৈছে সেইকাৰণে ৰাতি দুটা তিনিটা মানত আহিছো ঘৰত আৰু ক'ত আৰু কি হ'ব। সেইকাৰণে আজি পুৰা নৰল খাই দিলো।
অঁ।
ৰাতিপুৱা মূৰটো বিষাই আছিল, সেইকাৰণে নৰ্মেলে খালো।
ডেইলি ডেইলি খোৱা বেয়াই। মাজতে গেপ দিব লাগে।
উমঁ। এই বন্ধু বিলাকৰ লগত গ'লে আৰু- উল্টা পাল্টা হৈ যায় যে এইকাৰণে দিকদাৰ।
হা হা?
বন্ধু বান্ধৱৰ লগত গ'লে কোনোবাত উল্টা পাল্টা হৈ যায় বহুত কিবা-কিবি এইকাৰণে দিগদাৰ।
অঁ। অঁ' এইটো হয়, লগৰ কেইটাৰ লগততো মাংস খোৱাই যায় মাংস কিবা কিবি।
কালি ৰাতি আঠটা বজাত আহিছো।
পাৰ্টি আছিল নেকি, অঁহ'।
পাৰ্টি-চাৰ্টি থাকিলে আৰু এই দিগদাৰ।
হেল্ল' শুনিছে?
উম।
অঁ' এ মোৰে বাজি আছিল।
অঁ। উমঁ।
এতিয়া কি কৰে ইভিনিং?
এনে শুই আছিলোঁ।
অঁ' চানডেটো ঘৰত থাকোঁতে যায় আৰু আজিকালি। দিনটো ওলাই যাব নোৱাৰি বহুত গৰম।
অঁ' যতে ততে পাৰ্টি চাৰ্টি কৰি বেয়া বেয়া থাকে আৰু। ৰুমত থাকিলেও ধৰ কাৰণ চানডে পাৰ্টি কৰিলেটো সোম মানডেটো ডিউটি যোৱা নহ'ব নহয়।
অঁ।
উমঁ।
আপুনি চাহ খাই বোলে দশ মিনিট।